হেল্ল'
হেল্লো
অ কি কৰিছা?
এ এনে আছো ৰবা আহ এনে বহি আছো।? আহ তুমি কি কৰিছা
মই এনে আছো ৰবা
অ বাকি ভাত পানি খালা?
ভাত পানী মানে এতিয়া কেইটানো বাজিছে চাহে খালো মাত্ৰ। তুমি খালা?
অ খালো ৰবা খাই অলপ আগত খালো মানে খাই দিলো আৰু বাকী খবৰ পাতি ভাল
এ বঢ়িয়া পৰীক্ষা শেষ গ'ল নহয় যোৱাকালি তই শান্তি পাইছো ৰ'বা অলপ তোমাৰ
অ মোৰো মানে মোৰ পৰীক্ষা বাৰু এতিয়া নাই মোৰ পৰীক্ষাটো মানে কেতিয়াবাতে গ'ল ন মই ঠিকেই আছো দিয়া খবৰ পাতি চলি আছে আৰু।
বাকী কৰ'বাত ফুৰিব চুৰিব যোৱা নাই নে ঘৰতে?
এই যোৱা নাই, ৰবা ফুৰিব ক'ত যাব নো ফুৰিব আ গৰম দেখা নাই তুমি কি গৰম হৈছে।
হয় দিয়া বহুত গৰম পৰিছে এইবাৰ, মই যাম বুলি ভাবিছো ৰবা সেই খামৰেঙা যে খামৰেঙা যাম বুলি ভাবিছিলো ৰবা কিন্তু যোৱা হোৱাই নাই।
অ' খামৰেংগা মই। চিনি নাপাওঁ ছাগে। কোৱাচোন বিষয়ে অলপ তাৰে ওপৰত মই
কম ৰবা কম ৰবা, এই নাৰঙংগী ফালে আছে নাৰেংগী চাইডে সেইটো চাইডে আছে ধুনীয়া বিল এখন আৰু খামৰেঙা বিল বুলি কয় তাতে যাব পাৰে আৰু এনে ফুৰিবৰ কাৰণে যাব পাৰি আৰু বেছি ইমান একো নাই তাতে বিশেষে মোৰ লগৰবোৰ যায়। থাকে আৰু ত তাতে মম' চমো খাব পাৰি সেইকাৰণে ময়ো বোলো যাও এবাৰ। পৰীক্ষা চৰীক্ষা যিহেতু শেষ হৈছে এতিয়া।
নাৰেঙীৰ ফালে বিল 'ন মই যোৱাই নাই। ইমানে মানে গমেই নাপাওঁ ৰবা মানে। মই নাজানো ইমান আৰু এটা তাৰে বিষয়ে তুমি গ'লে মোক ক'বাচোন তাৰ বিষয়ে অলপ।
অ' মানে এতিয়া যোৱা নহয় এচোন দুইদিনমান দেৰিকে যাও। এ অলপমান কাপোৰ চাপোৰ লাগিবতো ফুৰিব যাব নতুন কাপোৰ কিনিব লাগিব আজি তাকে ভাবিছো অলপমান বজাৰৰ ফালে যাও ওলাই।
অ' বজাৰ যাবা নেকি মানে? তোমাৰতে পকেটখন আজি গৰম হৈ আছে।
তাকে ৰবা বৰষুণো দিয়ে ৰ'দো দিয়ে বতৰো ধৰিবই নোৱাৰা হৈছে আজিকালি কেতিয়া কি হৈ যায়। তাকে।
তাকেই আও মানে কেতিয়াবা গৰম দিয়ে কালি ধৰি লওক বৰষুণ দিলে ত' ক'বই নোৱাৰে কেতিয়া কি দিয়া হৈছে।
তাকে আৰু পিছে দুৰ্গা পূজাও লাগি আছে নহয়, কাপোৰ চাপোৰ কিনিলা যেন নাই কিবা কিনিবানে নাই নতুন নতুন কাপোৰ।
এ 'কিনিম ৰবা টাইম আছে ৰবা অলপ মানে ভাবি থৈ দিছো ৰ, কি কিনিম কিনি কি নিকিম আৰু বজাৰ কৰিব লাগিব শ্বপিং মলত যাব লাগিব অ' আৰু কেতি কৰ'বাত কবাত থিফট কৰি দিব লাগিব আৰু আজিকালিটো থিফটৰ নতুন মানে নতুনে এটা মানে সেই উঠিছে আৰু
অ' মইতো তাৰ পৰাই কিনো ৰবা মানে ধুনীয়া ধুনীয়া কাপোৰ পায় তাতে কম দামত বঢ়িয়া বঢ়িয়া কাপোৰ পায় আৰু বিশেষ বিশেষ মানে বহুত ডিজাইন আৰু কি ডিজাইন লাগে, তোমাক সকলো ডিজাইনৰ কাপোৰ পাবা আৰু বাৰু আৰু তুমি এনে কেনেধৰণৰ কাপোৰ পিন্ধি ভাল পো পোৱা হে?
মই ক'বলৈ গ'লে আজিকালিটো সকলোৰে এটাই মানে হৈছে আৰু এই তোমাৰ ধৰি লোৱা এই যিটো এই বেগী বুলি কৈ যে বেগী পেন তুমো তুমি পিন্ধা চাগে এইটো?
হয়- হয়
সেনেকুৱা আৰু তোমাৰ ধৰি লোৱা এই যিটো গৰম ইমান ত অলপ মানে লুজ কাপোৰ পিন্ধি ভাল লাগে আৰু।
অ' সেইটোতো হয়ে তুমি বোলে কম্পিউটাৰ ক্লাছ কৰি আছিলাহে? তোমাৰ কি শেষ হ'ল নে কি কৰা কম্পিউটাৰৰ?
অ ' মোৰ শেষ। হ'ল ৰবা মানে এবছৰ লৈছো। লৈছিল আৰু শেষ হৈ গ'ল এই পৰহিনা ত দুদিনমান আগতে শেষ হৈ গ'ল ৰবা।
কি শিকিলা পিছে ইমান যে পঢ়িলা ইমান যে প্ৰেক্টিছ কৰিলা কি শিকিলা?
শিকিলোঁ আৰু মানে তুমি কম্পিউটাৰত কিছুমান থাকেতো মানে ফিচাৰ থাকে এইবিলাক শিকিলোঁ আৰু তোমাৰ ধৰি লোৱা। তোমাৰ আৰু এই এক্স এল চিট বনোৱা। কেনেকে বনায় এনেকুৱা আৰু বা তেলি কেনেকে মানে তেলি চি বিলাক কেনেকে বনায়! তোমাৰ ধৰি লোৱা এম এছ ৱৰ্ডত ধৰি লোৱা কেনেকুৱা কেনেকুৱা ইউজ কৰিব পাৰ এম এছ পাৱাৰ পইণ্ট কেনেকে ইউজ কৰে আৰু আৰু বহুত বহুত কথা শিকিলো আৰু কম্পিউটাৰত যে তুমি শিকিছানে না তুমি এতিয়া লৈ খবৰ লোৱা নাই নে তুমি সাধাৰণভাৱে এনে জানা আৰু এইবিলাক কথা
মই অলপ চলপ জানো কিন্তু শিকা নাই আৰু ইমান বাৰু তুমি কোৱা তোমাক সোধাই ভালে হ'ল ৰ'বা এ মইও মানে এটা লেপটপ কিনিলো দুইদিনমান আগতে ত' সেই লেপটপ মানে এম এছ ৱড এক্সেল চেক্সেলটো চব থাকেই দিয়াচোন ত কেনেকে মানে ব্যৱহাৰ কৰিব তুমি অলপমান ক'ব পাৰিবা নেকি মোক মানে অলপমান বুজাই দিয়াচোন এম এছ ব'ৰ্ড হওক এম এল এক্সল হওক কেনেকৈ কেনেকৈ ব্যৱহাৰ কৰিব
তোৰ তুমি এম এচ এম এচ ৱডত বিশেষকে যিবিলাক তোমাৰ ধৰি লোৱা এই মানে তুমি যি কৰিব খুজিছা তাতে তুমি ধৰি লোৱা কিছুমান আৰু মানে ধৰি লোৱা কিবা বনাব খুজিছা বা তুমি কিছুমান মানে তাতে তুমি এডিট কৰিব এম এছ ৱৰ্ডত ধৰি লোৱা তুমি কিবা এটা মানে ধৰি লোৱা পেৰেগ্ৰাফ হওক সেই পেৰেগ্ৰাফটো দিলা সেই পেৰাগ্ৰাফটো দি তাৰ পৰা বহুতখন তুমি ধৰি লোৱা বহুত বনাব পাৰিবা তাতে তুমি তাৰ চেঞ্জ ডিজাইনটো চেঞ্জ কৰিব পাৰ ডিজাইন বনাব পাৰিবা সেনেকুৱা আৰু আৰু তোমাৰ ধৰি লোৱা এম এছ এক্সেলত তুমি ধৰি লোৱা কিছুমান মানে ধৰি লোৱা কিমান মানে ধৰি লোৱা এখন ছাত্ৰৰে মাৰ্কশ্বীট হওক সেই সেনেকুৱা মাৰ্কশ্বীট এখন বনাব পাৰিবা তাতেতো এম এছ এলত মানে অ এক্সেলত বহুত ফৰ্মুলা থাকেতো সেই ফৰ্মুলাবিলাক লগাই তুমি যদি ফৰ্মুলাবিলাক নাজানা মই দি দিম বাৰু ত সেনেকে তুমি এজন ছাত্ৰ মাৰ্কশ্বিট বনাব পাৰিবা বা তোমাৰ ধৰি লোৱা কিবা এটা কাম আছে তুমি ধৰি লোৱা বজাৰৰে কিবা সামগ্ৰী তাৰ কিবা এনেকুৱা এনেকুৱা মান চিট বনাব পাৰিবা ধৰি লোৱা কিবা অফিচৰে কাম থাকে যিবিলাকৰ তুমি সেই সেয়াও বনাই দিব পাৰিবা কেনেকুৱা মানে তাতে চেলাৰী চিট এনেকুৱা বনোৱা হয় আৰু সেনেকৈ ইউজ কৰিব পাৰিবা আৰু এক্সেল বা তোমাৰ ৱৰ্ডক সেইবিলাক
এতিয়া মানে মোৰ মই মানে এটা বস্তু বনাব লাগে আৰু এই যে আমি যে আমাক যে কাম বিলাক দিয়ে কলেজৰ পৰা হোমৱৰ্কে হওঁক বা এচাইনমেন্ট হওঁক সেইবোৰ তোমাক দিলেতো আমি এটা প্ৰথম পৃষ্ঠা বনাব লাগে নহয় তাতে য'ত তোমাৰ নাম থাকে বা কলেজৰ নাম থাকে তোমাৰ ৰোল নাম্বাৰ কি পঢ়ি আছা সেইবিলাক থাকে ন সেই পৃষ্ঠটো বনাব কাৰণে মানে মই কোনটো তাৰে তুমি যে কলে এম এচ ৱৰ্ড এম এচ এক্সেল কোনটো ব্যৱহাৰ কৰিব লাগিব
তুমি সেইটোত এম এছ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰা সেইটোত সেইটো মানে প্ৰথম পেজখন বনাবলৈ পৃষ্ঠাখন বনাবলৈ তুমি এম এছ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰা আৰু তোমাৰ কলেজৰ পৰা দিয়ে নহয় এইবিলাক যে দিয়ে মানে অ মানে তোমাক প্ৰেজেন্টটেচন দিবে দিয়ে পি পি টি মানে কৰিবলৈ দিয়ে সেইটো তুমি যিটো পাৱাৰ পইণ্ট আছে তাতো কৰিব পাৰিবা
অঁ হয় নেকি এই তোমাৰ আৰু যে তোমাৰ ডিজাইন থাকে যে এই চাৰি নহয় নহয় এই যে প্ৰথম পৃষ্ঠাত ধৰা আমি যেনেকে এতিয়া পৰীক্ষা চৰীক্ষা দিলে বা কিবা লিখিলে চাৰিওফালে আচ টানি লওঁ পেঞ্চিলেৰে বা কলমেৰে সেই লাইনবোৰ যে আমি প্ৰথম পৃষ্ঠাটোত দিব লাগে ধৰা এটা বেগ গ্ৰাউণ্ড লাইন বুলি যিটো কয় সেইটো এতিয়া আমি তাতে তোমাৰ প্ৰথম পৃষ্ঠা দিব খোজো কেনেকে দিব লাগিব
এইটো তোমাৰ তুমি বহুতা আছে চফটৱেৰ তুমি ধৰি লোৱা ফটোশ্বপত যায়ও তুমি কৰিব পাৰিবা নহ'লে তুমি মানে এটা কৰেলট্ৰ বুলি তাতেও কৰিব পাৰিবা তুমি এম এছ ৱৰ্ডতো কৰিব পাৰা ত এনেকুৱা এনেকুৱা তোমাৰ তাৰ মানে ৱেবচাইট সেই আছে আৰু তোমাক ক'বলৈ গ'লে আৰু তুমি ইডিত কৰিব খুজিছা তেতিয়া হ'লে তুমি অঁ এম এছ ৱৰ্ডত ইজি হ'ব আৰু তোমাৰ কাৰণে
অ ৱৰ্ডত মই কালি চেষ্টা কৰি আছিলো বাৰু ৱৰ্ডত কি মানে এ দুটা ধৰ দুই ধৰণে কৰিব পাৰি বোলে এটা তোমাৰ ডিজাইনতো থাকে তাৰপিছত এটা বোলে কিবা শ্বেপচ নে কিবা থাকে ত আকৃতি যে আকৃতিবোৰ বিভিন্ন ধৰণৰ সেইটো ব্যৱহাৰ কৰি বোলে কৰিব পাৰি কোনটো সুবিধাজনক
তুমি যদি এনে মানে তুমি সহজত কৰিব বিচাৰিছা তেনেহলে তুমি যিটো মানে যিটো আমাৰ অ মানে আকৃতি বুলি কয় ন সেই আকৃতিটো ব্যৱহাৰ কৰিব পাৰা যিটো আমি আহ বৰ্গ আকৃতি সেইটো তুমি ব্যৱহাৰ পৰি যাতে মাৰকিন ডাল টানি দিব তোমাৰ চবতকে ইজি হ'ব আৰু তুমি যেন মানে বিশেষকৈ মানে ধৰি লোৱা তুমি সৰকাৰে লাগে আৰু তোমাক আৰু আৰু এটা প্ৰচেছছে সেইটো প্ৰচেছ অলপমান মানে অলপ মানে মনত ৰাখিবলৈ তোমাৰ দিগদাৰ হ'ব পাৰে কিন্তু মই সেইকাৰণে কৈছোঁ তুমি আকৃতি যে যে সেইটোে ব্যৱহাৰ কৰিবা আৰু তাৰপিছত তাৰে ভিতৰত তুমি বস্তু বস্তুবিলাক লিখিবা বা তাৰে ভিতৰত তুমি ডিজাইনবিলাক দিবা আৰু সেই আকাৰটো দিবা সেইটো ডাঙৰ কৰি দিলে তুমি সেইটো এটা বৰ্ডাৰ হৈ যাবা আৰু যেতিয়া তুমি সেইটো ওলাই আনিবা প্ৰিণ্ট আউট কৰি তেতিয়া সেই বৰ্ডাৰটো থাকি যাব সেনেকে তুমি বৰ্ডাৰ দিব পাৰিবা মানে চাইডৰ ফালে
সেইটো বাৰু গম পালোঁ দিয়াচোন আৰু এই এইটো কি কয় লিখাৰ লিখনিৰ পৰা মনত পৰিল এই তোমাৰ আখৰবোৰ যে থাকে আখৰবোৰ সৰু ডাঙৰ কৰিব পাৰিনে আৰু তোমাৰ ধৰা আমি যে ফণ্ বুলি কওঁ মানে বিভিন্ন ধৰণৰ ষ্টাইল যে থাকে ঘৰৰ সেইবোৰ মানে সলনি কৰিব পাৰিনে ৱল্ডত
অ পাৰো মানে ৱৰ্ল্ডত তোমাৰ বহু বিভিন্ন ধৰণৰ তোমাৰ সেই ফড আছে মানে বহুত বেলেগ বেলেগ ধৰণৰ ফড আছে তোমাৰ যটো ভাল ল সেই ফ দিব পাৰিবা আৰু তাতে তোমাৰ আখৰ বিলাক ডাঙৰ সৰু কৰ কাৰণে বহুত সুবিধা আছে তোমাৰ তাতে তোমাৰ দেখাই দিব অ তুমি যেতিয়া সত আহিবা তাতে তোমাৰ এটা স্মল মানে তাতে তোমাৰ আৰু বহুত আছে তোমাৰ আন্দালান কৰিব পাৰিবা তুমি তুমি এটা মানে এটা লাইন তুমি বল্ড কৰিব পাৰিবা তুমি সেইটোক তুমি তুমি মানে তুমিম ধৰি লোৱা লাইনটোক তুমি এটা ইটালিক্ট কৰিব খুজিছা তুমি ইটালিক্ট কৰিব পাৰিবা আৰু তোমাৰ ধৰি ল গোটেই পেৰেগ্ৰাফটো ডাঙৰ হাতেৰে মানে প্ৰথম প্ৰথম আখটো ডাঙৰ হাত আখৰে মানে কৰিব খুজিছা তেতিয়াাহলে প্ৰথম আখটো ডাঙৰ কৰিলে তুমি আপাৰ কেচ বা লাৰ কেছ এনেকুৱা বহুত কিবা কিবি আছে আৰু কবলে গ'লে বহুত আছে দিয়া মানে সেহে
মানে এটা লাইনত ক'লে তুমি যদি মানে মই য এদিনত শিকিব খোজো মই একো নাজানিম আৰু জদামুৰ্খৰ দাৰা থাকিব লাগিব আৰু নে কি
অ এদিনত একো শিকিব নোৱাৰিবা আৰু টাইম লাগিব অলপ চলপ বহুত মানে ভালকে টাইম লাগিব দিয়া মানে ভালকৈ জানিবলৈ
দে দিয়াচোন বাৰু সেইটো হ'ব এতিয়া তুমি যিখিনি কলা মই সেইখিনি আজি চেষ্টা কৰি চাম এতিয়া ঘৰত পাৰ
অঁ দিয়া হ'ব দিয়া অ অ চেষ্টা কৰিম একবাৰ নোৱাৰিলে ক'বা
অ দিয়া